হেল্ল'। কি কৰি আছা।
এনেই আছো তুমি।
ময়ো এনেই আছো বাৰু।
আচ্ছা। খানা-পিনা হ'ল।
বৰ্তমান হ'ল বাৰু তোমাৰ।
হ'ল।
উম পিছে এতিয়া ক'ত আছা। অহ।
তুমি।
মই এনেই ওলাই আহিছো ৰাস্তাৰ ফালে
আচ্ছা।
তুমি কিমানত পঢ়ি আছা।
চেকেণ্ড ইয়াৰ।
অ' পঢ়া-পাতি ভালে চলি আছে বাৰু।
অ' ঠিকে।
উম'।
তোমাৰ।
মোৰ ভালে চলি আছে বাৰু।
কিমানত পঢ়ি আছা।
এইবাৰ মই বি‌ এ।
আচ্ছা।
উ ঘৰত কোন, কোন আছে তোমাৰ।
ঘৰত আছে মা, দেউতা, ভন্তি।
অ' অ,। উম।
তোমাৰ?
মা, দেউতা, দাদা আৰু মই।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
পিছে খবৰ ভালে?
উ'ম ভালে, তোমাৰ?
উম, ভালে। কিবা বিজনেছ কৰিছা নেকি তুমি?
তেনেকেতো একো নাই কৰা।
উম, উম।
আৰু তুমি?
বিজনেছ কৰিব বিচ কৰিম বুলি ভাবিছোঁ। পাৰ্টনাৰশ্বিপ হ'ব পাৰিবা নেকি?
পাৰ্টনাৰশ্বিপ, পাৰিম দিয়া।
মই কনটেক্ট কৰি আছো তোমাক।
উম।
উম। এনে গৰমবন্ধত ক'ত যোৱা প্লেন আছে ফুৰিব?
উ'ম এতিয়া ভা, ভাবা নাই। এতিয়ালৈকে যোৱাটো যাম বুলি ভাবিছোঁ, এতিয়া ক'ত যাম এইটো ভাবা নাই।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
তুমি।
মই। টাবাং যাওঁ নেকি।
আচ্ছা।
অ' যোৱা যদি কন্টেক্ট কৰিব পাৰিম।
উম।
তোমাৰ লগৰ কেইজনমান লৈ ল'বা।
অ'।
কোৱা আৰু
কোৱা কি কৰিম বুলি ভাবিছা।
বিজনেচ তো মই। ফাৰ্ম খুলিব বিচাৰিছো ফাৰ্ম।
আচ্ছা।
তুমি এনে কৰা নেকি বিজনেচ একো।
তেনেকুৱাতো একো ভাবা নাই এতিয়া পঢ়ি আছো না।
অ'।
ঘৰত খবৰ ভালনে?
খবৰটো ভালে তোমাৰ। ঘৰৰ খবৰ অহ।
তেনে ঘৰৰ মানুহ বিলাক কি কৰি আছে।
আছে এনে। কোৱা আৰু।
কোৱা।
। । তুমি আৰ্টছ লৈছা না মেজৰ লৈছিলা?
আৰ্টছ
আৰ্টছ লৈছিলা।
তুমি?
মইও আৰ্টছে লৈছিলো বাৰু।
তুমি এনে উম উম এপ্লাই-চেপ্লাই কৰিছা নে নাই ইন্টাৰভিউ বিলাকত?
উম, তেনে সেইটো নাই কৰা।
অ।
তুমি কৰিছা নেকি?
কৰিছো বাৰু।
আৰু কোৱা।
তোমাৰ বৰষুণ দি আছে নে ৰ'দ দি আছে তোমাললোকৰ ফালে?
ৰ'দ দি আছে।
অ।
তোমালোকৰ পিনে?
আমাৰ অলপ ৰ বাৰু। অলপ বৰষুণ দিয়া নিচিনা কৰি আছে বাৰু।
আচ্ছা।
তুমি ৰানিং-চানিং যোৱা নাই, ৰানিং নযোৱা নেকি?
যাও
অ। কোৱা আৰু।
তুমি
মই যাওঁ বাৰু।
আচ্ছা।
কোৱা আৰু।
কোৱা-কোৱা।
তেনে দিনত কিহেদি ভাত খালা?
দিনত মই ভাত খোৱা নাই।
আচ্ছা।
তুমি?
দালি, আলু ভাজি।
অ, ঠিকে আছে। এনে পঢ়া-পাতি ভালে চলি আছে তোমাৰ?
অহ।
আৰু তোমাৰ?
মোৰ ভালে চলি আছে বাৰু এতিয়ালৈকে। পিছত কি হয় আৰু।
উম, উম।
কোৱা আৰু।
কি হলা তুমি কিবা এনেকে এপ্লাই কৰিছা।
নাই কৰিছিলো।
উম।
তুমি কৰা নাই নেকি।
নাই।
আহ। ই আহ। গৰম বন্ধত কিবাত ট্ৰিপত গ'লে কন্টেক্ কৰিবা আৰু।
অ', কৰিম দিয়া।
কোৱা আৰু।
তুমি নোযোৱা গৰম বন্ধত ক'তো।
ভাবিছো এতিয়া কি কৰো আৰু তোমালোকে কণ্টেক কৰিবা তোমাৰ তোমাৰ লগতে যাও আ বুলি ভাবিছো।
অ', গ'লে মানে কম দিয়া।
অ', কণ্টেক কৰিবা।
অ'।
কোৱা পিছে আৰু।
ক'ব পাৰা তুমিও।
হা।
কোৱা তুমি, ক'ব পাৰা বুলি কৈছো।
অ', মই বিজনেছ কৰি তোমাক কণ্টেক কৰি আছোঁ।
উম উম। হা।
হেল্ল'।
উম কোৱা।
এতিয়া কি কৰি আছা পিছে তুমি?
এনেই, ঘৰতে এনে আছো আৰু।
আহ।
তেনে কলেজত যোৱা নাই।
কলেজ যোৱা নাই বাৰু। তুমি?
গৈচিলো।
অ'।
আৰু কোৱা।
তুমি কোৱা। উম। হেল্ল'। হেল্ল'।
হেল্ল' আহ।
কোৱা আকৌ। হেল্ল'।
অ', কোৱা।
কোৱা তুমি?
আহা তুমিও ক'ব।
উম। হেল্ল'।
উম।
কালি কণ্টেক্ট কৰি আছো ন'।
অ', অ', ঠিক আছে উম।